হেল্ল'
আহ বাইদেউ
অঁ অ অ শুনিছা ন
হয় শুনিছো হয় শুনিছো অ ভালে আছে
আছো আছো তোমাৰ
অ মইো ভালে আছো
অ কি কৰি আছা এতিয়া
এ এতিয়া দিনটো ব্যস্ততাৰ মাজত এতিয়াই অকমান আজৰি হৈ বহিছোঁ আৰু আপুনি
এ মোৰ সেই কিেই বুজিছানে দিনটো হয়গে কিবা কিবি ওলায়ে থাকে কাম
হয় পাই একদম ৰাতিপুৱা পোৱা হোৱাৰ পৰা গধূলিলৈকে আজৰিয়ে নাথাকে
এই মোৰ এই ৰাতিপ মই ল'ৰা ছোৱালী দুইটা স্কুল অনা নিয়া ছোৱালীয়ে ইউনিভাৰ্চিটি অনা নিয়া এইবোৰ কৰি থাকোঁ যে সময়ে নোপোৱা নিচিনা হয়
অ আপুনি অনা নিয়া কৰে ন ল'ৰা ছোৱালীকেইটা
আহ অ সিহতৰ হ'ল দেউতাক নাই যে
অ অ হয় নেকি
অঁ সটোম সেই ল'ৰা থগে আকৌ তাক থৈ আহি আকৌ ছোৱালীজনীক লৈ যাওঁ আজি এক ছোৱালী অ আজি অক ছোৱালী বেলেগ কাম ওলালে তাই মানে দাঁতৰ অকণমান প্ৰব্লেম এটা হৈছে
অ হয় নেকি।
অ দেখুৱাই আনোগৈ বোলো। কাৰণ দাঁতৰ কথাটো পতুককে আৰু তাতে ছোৱালী মানুহ হয় নাই?
হয় হয় কি বিষাইছে নেকি? তাইৰ দাত।
বিখোৱা নহয় এনেই কলাকে স্পট এটা হৈছে তাৰমানে।
অ অ।
অ সেইটোৱে বোলো এৰি লৈ গ'লো। ডাক্তৰৰ ওচৰলে, তেখেতক সেই দেখুৱাই এইটো অকমান হেৰি কৰি মানে এইটো পূৰ্ণ কৰি দিব লাগিব বুলি কৈছে।
কাটি পিনে,
কাটি পেলাই নহয়, অকমান তাহাঁতি খানি দিয়ে। এনেকুৱা খান্দি পেলাই, তাৰ পিছত তাতে মানে হেৰি কৰি পেলাই এইটো
সেই আপোনাৰ অ' এইটো আপোনাৰ ফিল কৰি দিয়ে মানে। পূৰ্ণ কৰি দিয়ে, অ' অ' অ' অ' তেওঁলোকৰ কিবা দাঁতৰ প্লাষ্টাৰ। হয় হয়।
অঁ, সেইটো কৰোঁতে আজি মানে দিনটো চাৰিটামানেই বাজিলে। হেৰিও ৰোগীও বহুত আছ ছিলে। আজিকালি মানে প্ৰায় ভাগ হেৰিত দাঁতৰ বেমাৰ প্ৰায় মানুহৰে আৰু।
হয় অ।
অ আৰু তুমি কি কৰিছিলা?
এয়া মোৰো সেই একেই ব্যস্ততা মানে স্বামী মানে মোৰ মানুহজন এই তেওঁ কামৰ সূত্ৰে বাহিৰত থাকে। না মই সেই লৰা দুটাক লৈ আমি দু তিনটাই ইয়াতে ঘৰতে থাকো আৰু সেই মইয়ো সেই একে ইহঁত দুটাক স্কুললৈ অনা নিয়া কাৰণ স্কুলৰ বাছ দিয়া নাই মই নিজে অনা নিয়া কৰো।
অ সেই ময়ো দিয়া নাই কাৰণ স্কুলৰ বাছত সেই আনোতে বহুত
বহুত দেৰি হয় হয় ৰাতিপুৱাও সোন কালে যা আকৌ আহোতেও আপোনাৰ মানে বহুত দেৰি হয়। সেইটো কাৰণে নিজে অনা-নিয়াই কৰোঁ
উম, আকৌতো বজাৰ সোমাই বো পচা আছেই
হয় হয় সেয়া সে ল'ৰা মানে স্কুলত থবলৈ যাওঁতে আহোতে মানে লগত সেয়া যিকেইটা বজাৰ সমহত পাও মানে শাক- পাচলি। লগত লৈয়ে আহো আকৌ বেলেগ কৈ মে ওলাবলে ন মই কিয় বজাৰ কৰিব লাগ
অ মোৰো সে একেই বজাৰখনো মানে ৰাস্তাতে পৰে। যে
হয় হয় একে মোৰো একে অ অ। তাহাতে আকৌ এবাৰ হওক কল সোমোৱাৰ পিছত মানে আকৌ ওলাবলৈও কষ্ট হৈ যায় ঘৰতো একদম দহটা মান কাম থাকে নহয়।
উম আকৌ ঘৰৰ অ। অ ঘৰৰ কামবোৰতো থাকেই।
হয় হয় অহ অহ পৰিষ্কাৰ কৰা অহ।
কাম কৰা হেৰি ৰখা নাই মানুহ।
নাই মই নাই ৰখা কাম এই কাম কৰা মানুহ ৰাখিলে দিগদাৰে হয় বুজিছে। উম কেতিয়াবা কোৱাকৈ নাহে কেতিয়াবা আপোনাৰ এই কিবা কিবি তাহতৰ থাকেই নহয় এই বেমাৰ আজাৰ সেইবিলাক থাকিলেতো নাহে আকৌ ক'বালৈ যাব লগা থাকিলে,,
অ আকৌ তুমি কাম খিনি থৈ দিবা কাম খিনি থৈ দিবা বোলো সিহঁত সিহঁত নাহে আকৌ পিছত নিজেই কৰিবলগীয়া হয়।
হয় হয়। হয় বিশেষ কৈ সেই বাছন বৰ্তন বিলা খোৱা বাছন বৰ্তন বিলাক - - তাহাঁতি আহিব বুলি আশাতে তেনেকৈ থৈ দিয়া হয়। তাৰপিছতে নাহে ব বহুত বেছি হৈ যায় সে পিছত অকলে অকলে কৰিব লাগে দিগদাৰ হয়।
অ তোমাৰ ঘৰতো চাগে বেলেগ মানুহতো নাই।
নাই আমি তিনিটাকে থাকো নাই নাই কণী কৰি দিওঁ তাম মানুহ নে আমি তিনিটাহে আছো আৰু গোটেই অকলে অকলে চব ৰাতিপুৱা মানে ঘৰ সৰা মহাৰ পৰা আপোনাক কাপোৰ ধোৱা ভাত বনোৱা লৰা অনা নিয়া কৰা
দিনটো মানে পুৰা ব্যস্ত থকা হয় আৰু
হয় হয় পুৰা ব্যস্ত আজৰিয়ে নেপাও এ অ
একেই হৈছে
হয় পাই অ
দুলহীটো থাকেই
হয় হয় আলহী দুলহীও অ
আমাৰ আজি সেই ৰাতিপুৱাই আলহী আহিছিলে তাক এই ল'ৰাটো স্কুলৰ পৰা থৈ আহিছো আৰু অলপ পিছতেই মানে আলহী আকৌ আলহীক পঠিয়াই মেলি সেই ছোৱালীৰ লগত আকৌ মোৰ ব্যস্ত হ'বলগীয়া হ'ল
অ অ হয় পাই আকৌ আলহী আহিলে আপোনাৰ চাহ তামোল নজচা লৈকে মানে
উম বেয়াও লাগে নহয় এনেই সুদা মুখত পঠিয়াবলৈ
হয় হয় অহ মই সেই ৰাতি ৰাতিপুৱা শুই উঠিয়ে মানে বেয়া গৰম পানী এগিলাচ খাই চিধা মানে ঝাৰুটোকে হাতত লওঁ ইহঁত কেইটা মানে কি হল ল দুতাক স্কুললৈ থোৱা আগতে বাহিৰ ঘৰ পঠিয়াবলৈ বেয়া লাগে
অ অ ময়ো নপঠিয়াও অৱশ্যে মই সেই উঠিয়ে ঘৰ আৰম্ভ কৰ আমাৰ চোতালেডোখৰও আছে
অ আপোনালোকৰ চোতাৰে ডোখৰও আছে নহয় আমাৰ এখন নাই অঁ
চোতাল সৰা ঘৰ সৰা সেইবোৰ কৰোঁতে মেলতে আকৌ এইবোৰ পানী দুনি ভিতৰত পানী গোটাই থোৱা
অ আপোনালোকে পানী গোটাব লাগে
অ আমাৰ মানে বেল হয় এতিয়া এই ল'ৰা ছোৱালীকেইটাকটো অকণমান তাহাঁতৰো উঠা অকমান দেৰি কৰে আকৌ এইফালে নহ'লে স্কুল দেৰি হয় সেইটো কাৰণে মই টিউব েলৰ পৰা পানীটো বাথৰুমত আনি মেলি দিওঁ আৰু
অহ হয় নেকি! অ অ অ অ মই ভাবিছিলো লোকৰ বাথৰুমত মানে হেৰি লগালে বুলি ভাবিছিলো। টেপ লগাই ললে বুলি ভাবিছিলো পানী মটৰ বহালে বুলি ভাবিছিলো অ নাই বহোৱা ন এতিয়ালৈকে অ সেইটো এটা বৰ আকৌ মানে কাম ন আপোনাৰ পানী কঢ়িওৱাই। হেৰি সচাকৈ পাই।
উ নহয় সেইটো আমাৰ বাৰু এইেইটো ওচৰতে আছোঁ বা পানীৰ ব্যৱস্থাটো।
অ হয় নেকি অ অ অ। আমাৰ সেয়া, অ সেই লৰা দুটাক সেই বাহী ঘৰটো সাৰিয়ে চিধা মানে হেৰি ইহঁত দুটাকো উঠোৱাই দিও উঠোৱাৰ লগে লগে মই এইফালে আপোনাৰ সেই ৰাতিপুৱা অহাৰ ৰেডি কৰা টিফিন ৰেডি কৰা সেইবিলাকতে ব্যস্ত হৈ যাওঁ তাৰমানে কি হয় হেৰি ৰাতি ৰাতিপুৱা মানে লৰা দিনটো বোলে ওলাই যায় যে সেইটো কাৰণে ৰাতিপুৱা মানে কিবা অকমান খুৱাই পঠিয়াও হয় হয় খাবলে মন নকৰে ৰাতিপুৱা অ তথাপি আৰু কিবা এটা মানে অ অকমান হ'লেও কিবা তাক খোৱাই পঠিয়াও।
অ মইো সেই কিনা বস্তু তো তেনেকে নিদওঁ তাহাঁতক মানে।
অ ময়ো নিদো অ।
অ ৰুটি বা কেতিয়াবা ভাত ঠাণ্ডা ভাত থাকি গলে সেইখিনি ভাজি দিও ধুনীয়াকে সিহঁতে খাইও অৱশ্যে ভাল পায়।
হয় হয়।
সেইবোৰ কিবা কিবি অ এইটো এতিয়া মানুহে বহুত কেক চেক দিয়ে। সেইবোৰ কিন্তু মই সেই কিনা বস্তু বোৰ নিদিও টো মানে।
অ মইয়ো নিদো পা কিনা বছৰ মই কেক মানে কি কিনা কেক আমাৰ প্ৰায় খোৱাই নহয়। এই ঘৰতে মই অকমান আজ আজৰি সময়ত কেতিয়াবা ইহঁত দুটাই ভাল পায় দুইটাই খাই ভাল পাই কাৰণে কেক বনাই থৈ দিওঁ আৰু। মাজে সময় নহ'লে, সে কিবা কিব
আলহী দুলহী আহিলেও দিব
হয় হয় হয় আৰু আলহীক মানে কি কি কিমান আৰু বিস্কুট চানাই আপোনাৰ চাহ দিব অকন ঘৰত বনোৱা বস্তু এটা কিবা মানে যচা যাচিলে ভাল লাগে উ দিও ভাল লাগে হয়
কাঁহীখন সজাই দিয়ে ভাল লাগে নহয়
হয় হয় অ
খাওক নাখাওক বাৰু
হয় হয় অ হয় হয় হয় হে হে হে তাৰপিছতে আহিয়ে আপোনাৰ চিধা ল'ৰাটোৱে আহিয়ে চিধা ঘৰ কেইটা মোহাৰি কাপোৰ ধুই গা পা ধুই পূজা কৰি আকৌ আপোনাৰ ভাত বনাই মানে লৰা কেইটাক আনিবলৈ যাব লগা হৈয়ে সময়ে নে নেপাওঁ
এ ধে তেনেকে ব্যস্ত স্তটা হৈ থাকিলে ভালো লাগে দিয়াচোন দিনতো নহ'লে এনেই শুই-বহিনো কি আৰু আ আমি আৰু এতিয়া প্ৰায় মানুহবোৰ এতিয়া কাম বন নেথাকিলে কি কৰিব মোবাইলটোয়ে টিপি থাকিব লাগিব
হয় হয়
মোবাইল দেখিবাত কৈ কাম বন কৰি থকাই ভাল হয় নাই বাৰু
হয় হয় অ অ অ আৰু আপোনাৰ ল ল'ৰা ছোৱালীকেইটা টিউশ্যন যায় নেকি
নাই নাই নহ নাযায় ঘৰুৱা শিক্ষক মই দিয়া নাই তাহাঁতক
দিয়া নাই ন মই আকৌ দুইটাকে ঘৰুৱা শিক্ষকো দি দিলো এতিয়া এই অকমান দে হেৰি কি ক মা মানে কি হয় কিছুমান মানে হেৰি পঢ়াবলৈকে ল'ৰাকেইটাক আ
আগতে ধৰা আমিও আগতে এতিয়া অসমীয়া মাধ্যমত পঢ়া যে আজিকালি অকমান মানে ল'ৰা
দিগদাৰ এটা হয়। আহ
খাই দিওঁ। নচোৱাও নহয় বাৰু আজিকালি আকৌ এই মোবাইল সতে অলপ। কিবা এটা। নোৱাৰাটো পটক
অ পতককে উপলব্ধ হয় নহয় হয় হয় অ
আগতে বাৰু সেইটো সুবিধা নাই।
হয় হয় আহ।
ধৰা তুমি ঘৰুৱা শিক্ষক যেনিবা দিলাই গ'ল তাহাঁতি পঢ়িবলৈ সেই সময়টো তাৰমানে তাহাঁতৰ এনেই যায়। সেইটো সময় তাতকৈ মানে ঘৰত। পঢ়াই ভাল। কাৰণ স্কুলত যিখিনি তাহাঁতক। পঢ়ায় সেইখিনিয়ে আকৌ একেখিনি বস্তুৱে খালি অকণমান। কিন্তু যদি টিউচনত। মানে সেই ঘৰুৱা শিক্ষকৰ ঘৰত যদি বেছি ল'ৰা ছোৱালী হয়। তেতিয়াহলেতো একো হেৰিটো নাথাকেই।
হয় হয় এ অ হয় হয় ঠিকেই কৈছে বাইদেউ এই মই এই লৰা। ডাঙৰ লৰাটোৱে মোক মাতিছে মই আহিছো দেই।
অ অ অ অ ঠিক আছে হ'ব দিয়া পিছত পাতিম দিয়া।
হয় হয় অ অ অ আহিম আ আপোনালোক আহিব অ ৰাখিছো।
অ ঠিক আছে।